ব
কি কৰি আছ?
এয়া বাগৰি আছো। তই ভাত নাই খোৱা তই খালি?
অ নাই খোৱা। এ মইয়ো এনেই এনেই বাগৰি আছোঁ আৰু কি কৰিবি। উম সেইটোৱে বতৰডালতটো দেখিছই আজি গৰম এই ঠাণ্ডা হয় নে নাই।
সেইটোৱেটো
এতিয়াতো ই ইমান আমাৰ মানে বতৰটো কিবা হৈছে বুজিছ কাৰণ এতিয়া ছাৰ ৰ'দত মানুহ এতিয়া পাগলা হৈ যাব মানুহ মৰিব এতিয়া গম পাইছ নে। এনেকুৱা বতৰ হলে। গৰম ঠাণ্ডা গৰম ঠাণ্ডা মানুহ বেমাৰ হৈ যাব
গৰম ঠাণ্ডা গৰম ঠাণ্ডা বাদ দে পৰহি দিনা টাউন গৈছিলো। টাউন যাওতে ইফালে ৰ'দ দি আছে ৰদৰ লগত বৰষুণো দিছে। যে অ কি ডাঙৰ ডাঙৰ টোপাল একদম একদম মানে ৰ'দ দি আছে একে চাডেনলি বৰষুণ দি দি দিছে।
পাহ ত মানে কেনেকুৱা বস্তু দেই এই চব হা ৰ'দ দি আছে বৰষুণ দি আছে হা ৰ'দো দিছে বোলে বৰষুণো দিছে খৰাশিয়ালৰ বিয়া।
অ কওঁতে এনে
অ এইবিলাক নাছিল নেকি সৰুতে সেইটো মানে আমি সত্য যুগত দেখিলো বুজিলি বস্তুটো এইটো মানে চাইণ্টিফিক বস্তু বিুছছে এইবিলাক চাইণ্টিফিক মানে এইটো বস্তুটো চাইন্ঞ্চৰ কাৰণে হৈ আছে। আৰু এতিয়া আমাৰ ওজনাৰটো মানে অ ৰামধেনু দেখা নাই বাৰু এতিয়া মানে এংকেলটো ভালকে পোৱানাই, বুজিছ নে নাই? সেইটো এংগেলত পোৱা নাই, এনে ৰামধেনু ওলাইছে। কিন্তু আমি দেখা পোৱা নাই বস্তুটো, বেলেগ চাইডৰ পৰা দেখাব পাৰে বুজিছোঁ নে নাই, অ, আমাৰ এংগেলেটো মিলা নাই সেইকাৰণে পোৱা নাই, ৰামধেনু মই দেখিয়ে থাকো কি সৰু সুৰা আমি ক'ত গৈছোঁ নে আমি যে জাৰণা চাৰণা চাব যাওঁ যে। তাতে উলাইছ চোন কেতিয়াবা কেতিয়াবা হয় নাই? কইঞ্চিদেঞ্চেলি।
হয় বাৰু, আৰু চাবিচোন তোৰ যে টেপৰ পানী যে, মানে ধৰ পাইপেৰে যে মাৰে পাইপৰ যে
অ', অ, অ, সেইটো হয় হয় হয় এ বা এইটো সঁচা কথা কৈছো, দেখা পাই অ, চাইন্স এ চাইন্সই হয় আৰু এইবিলাক বচ য যুগুলটোৱে চাইন্স আৰু আমাৰ, হয় নে নহয়? এতিয়া তাৰ চাইন্স বুলি ক'ব গ'লে আৰু বহুত উন্নত কৰিছে বা চাইন্স আছে কাৰণে আজি আমি আছোঁ হয় নে, এ যিকোনো এটা বস্তু এটা হব এটা চাইনচ চাই বস্তু থাকে হয় নাই? এইটো কিয় হৈছে, বুজিছ নে চাইটিফিক মিনিং থাকে অ, লাইটটো কেনেকে জ্বলে চা লাইটটো কেনেকুৱা বস্তু এতিয়া, হা, এই টিভিডালত যে বস্তুবিলাক যে উলাই থাকে এইটো কিয় ওলাই থাকে, হুম?
টিভি বাদ দে বা তই এতিয়া যিটো মোবাইলত কথা পাতি আছে চা কেনেকুৱা, কল আহি পিছে, তই কিমান দূৰত আছ মই কিমান দূৰত আছোঁ আমি কথা পাতিব পাৰি আছো।
এতিয়া চা, এইটো তই যিটো কথা কৈছে এইটো মই শু একে ভালকে শুনি আছো। হয় নে, কিন্তু মই তোৰ ওচৰত নাই কিমান দূৰত, অ, চা কেনেকুৱা বস্তু এডাল, হা, অ, বাহ বিজ্ঞান দেখিছোঁ বিজ্ঞানৰ ওপৰত কোনো নাই বুলি কৈছো আৰু ন', এতিয়া কৈছে বিজ্ঞান হ'ল বিজ্ঞানী। আৰু ডক্তৰ হ'ল ভগৱান। মানে সেইয়াই কথা আৰু।
কিছুমানে আকৌ ভূত, ভূতৰলৈ ভয় কৰে। এতিয়া মানে বি
এ ভূত মানে এতিয়া ভূতটো কেনেকুৱা বস্তু এতিয়া ভয়ে ভূত ভূতেই হয়, হয় নে নাই, তাৰো এতিয়া এটা বিজ্ঞানিক এটা মিনিং আছে। তাৰ, মানে এতিয়া ভূতটো মানে মানুহে কিয় দেখে বুলি কয়? কিন্ত মানে, মানহে ভাবি থাকে ন বস্তুটো এতিয়া ভূতটো দেখিম মই। মই এনেকোৱা কিবা বস্তু দেখাব পাৰো, তাৰ মানে ই মো তই দেখাই দিয়া বুজছ নাই ত এতিয়া বিজ্ঞানী বিলাক আগতে খোজ কৰি দেিয় এইবিলাক
সেইটো মেইন কথাটো কি হ'ল ভূত আন্ধাৰ দেখে হয় নে কাৰণ আন্ধাৰলৈ মানুহে ভয় কৰে কাৰণে আন্ধাৰত দেখে এইটোৱে হয় এইটোৱে এতিয়া মানুহে নাভাবে ন অ ভুত দেখিব পাৰে বুলি এতিয়া সিহঁতে যদি ভাবা তেনে মানে লাইটৰ পোহৰতো দেখে সিহঁতে উম এনেকাহে কথা এতিয়া এই এইবিলাক মানে মানুহ ব্ৰেইনটো কি কিমান মানে ভাবিছে কেনেকুৱা ডাঙৰ হ'ব পাৰে মানে কিমান
এতিয়া আমি আছো এইবিলাক ধৰ ক'ত কি সৰু বা আমি লোকক ঘৰ কাজিয়া এইবিলাকে কৈছো এই বেলেগ মানুহবিলাকে বৈজ্ঞানিক বনি আছে আক হয় নাই হা আমাৰ ব্ৰেইনটো মানে কিমান ভাবচোন তই সিহতে এইবিলাক কি কি আৱিষ্কাৰ কৰি দিছে
অ ৰকেট বাৰ তুমি কিমান ওপৰত গৈছা তই ভাবিছা সেইটোয়ে ইমান ওপৰত গৈছে সেতৰ ৰেকেটত আমি সেইয়াই এখন চহৰৰ পৰা সিখন চৰতে যাব পৰা নাই
উম এতিয়া তই নিজে ভাব না এখন গাড়ী চলি থাকে কেনেকে ভাব তই গাড়ী এখনো আমি ঘূৰি ফুৰিব পাৰিছো হা আগতে ক মানুহ খোজকাঢ়ি খোজকাঢ়ি যায় হা চাইকেল আহিলে কিন্তু এটা কথা বস্তু লক্ষ্ কৰিছ নাই বন্ধু ঐ বন্ধু এটা কথা অ গৰু গাড়ী হয় এতিয়া এটা কথা বন্ধু ল লক্ষ্য় কৰিছ নে বস্তুটো
কচোন
এতিয়া মানুহ বিলাকে যিমান উন্নত হৈছে মানুহ কিমান বেমাৰী হৈ পৰিছে বুইছ নে এলাহ এলাহ হম এলাহ এতিয়া আগৰ দিনৰ মানুহ অ আগৰ দিনৰ মানুহ এতিয়া এশ বছৰ জীয়াই থাকে হম মানুহৰ জিন্দাগী এশ বছৰ টো আমাৰ মানুহ এই আঠচল্লিশ বছৰতে মৰে এই পঞ্চাশ বছৰতে মৰে ত্ৰিশ বছৰ এতিয়া মানুহৰ মানে জীৱনত ভৰসা নাই বুজিছ নাই
উম
আ, অ মানুহৰ জীৱনত-
সেইদিনা আমাৰ গাঁৱৰ মানুহ এটা, বিয়া পতা তিনিমাহ হৈছে। ছিলে-
অ।
তিনিমাহতে তাৰ বাৰ্থডে আছিলে- এ বাৰ্থডেতে সি কেক- খালে বোলে, কেক খোৱাৰ লগতে তিনিবাৰ তেজ বমি - কৰি কিনে মৰি থাকি যায়, কি হৈছিলে গম নাপাওঁ দেই মোৰ মতে- বেয়া বস্তু খাইছিলে নেকি? এই বেয়া বস্তু খোৱাবোৰ বহুত বেয়া বস্তু- দেই এইবোৰ এৰিব লাগে।
অ এইটো আমি কেম্পেইনিং এটা কৰিব পাৰো বুজিছ এইটো- ন, আমি কেম্পেইনিং এটা কৰো ব - মানে ধৰ, সু সুৰা সুৰা বক্ত অ নিচিত, সুৰা সুৰা পোৱা নোপোৱা মুক্ত- অ হ- আমি এনেকে এটা হেৰি শুনো ব-
পাৰি কিন্তু দেই, ল'ৰা ছোৱালী ওলাব কিন্তু ঢেৰ কাৰণ ক কলেজৰ খিনিও ওলাব যোনখিনিয়ে নাখায় কিন্তু খোৱাবোৰে ধৰ অলপ-
অকন হেৰি কৰিব আৰু অ- বেয়া পাব সেইটো কৰিলা লাভ নাই এতিয়া চা, এতিয়াতো আমাৰ মানুহ ঘৰত অশান্তি হৈ আছে এই সুৰাপানৰ কাৰণে- হয় নাই, এই মদত- খাও, খোৱাতো বেয়া বস্তু নহয়। কিন্তু অভদ্ৰামি যে- কৰে কিছুমান, এতিয়া বুজিচ নে আৰু এতিয়া চা, এটা ডাঙৰ মানুহে কৰাৰ এটা- ষ্টুডেণ্টে কৰাৰ মাজত বহুত পাৰ্থক্য আছে। বুজিছেনে এটা মত- কথা কলো বন্ধু।
উম।
পুলিচ যে- এই পুলিচ- আমাৰ ৰাজ্যত কিমান পুলিচ আছে? এ ঢেৰ পুলিচ আছে, পুলিচে আজিলৈকে ড্ৰাগ- স্থলী এটা বিচাৰিব নোৱাৰে হয় ন আজি কালি লোকোৱা নাই কিন্তু ষ্টুডেন যে ষ্টুডেন যে প্ৰথম এখন কলেজত অহাৰ পিছতে কেনেকে বিচাৰিলে সেইটো কচোন তই নিজে
সেইটো হয় বাৰু দেই
ভ আৰু
এনেকে লাহে লাহে লাহে লাহেকে লিংক ওলাই যায়গে
উম এতিয়া আমি সেইটোকে বুজিছ সুৰামুক্ত আমি বন্ধ কৰিম। সুৰাপান বন্ধ কৰিম। বুইছ
লাহে লাহে পোৱালীবোৰ উলাব লাগিব মই মোৰ পোৱালি খিনি মিলাও তই তোৰ খিনি মিলা গোটেই খিনি মিলি কিনে কলেজৰ আগ ফালে অলপমান এনেকৈ বহোংগে
অ আমি এতিয়া বেনাৰ এখন এখন বনাব লাগিব আৰু বুজিছ বেনাৰখন ঠিক কৰো তেন্তে
কাগজ দিয়ে পাৰি যাম।
উম পাৰি
দিম
অ চুণেৰে লিখিব পাৰিম পাৰি
হ'ব কিবা পেনেৰে চেনেও লিখি দিম নহলে ৰং পেনেৰে
অ সেইটো পাৰি আমি ডাঠ কাৰ্টুন এটা এ লৈ লম পেষ্ট মাৰি দিম এনেকে ন ধুনীয়াকে ধুনীয়াকে হৈ যাব প্ৰটেষ্ট কৰিব পাৰিম আমি কাৰণ এতিয়া আমাৰ যিমান আগবাঢ়ি গৈছে আমাৰ বৈজ্ঞানিক কিমান আমাৰ বেয়া হৈ আহিছে বস্তু তো বেলেগ সুৰাপান চুৰাপান ঢেৰ ওলাই গৈছে বুইছা এইবিলাক বস্তু আগত
এতিয়া লিমিটত কিছুমানে লিমিটত খাই ন সেই লিমিটত খোৱাবোৰ ভালেই আছে কিন্তু কিছুমানে অভাৰ লিমিট কৰি দিয়ে মানে লিমিটকে বেছি খাই দিয়ে। সেইবোৰ ধৰ সোনকালে সোনকালে মৰি যায় যায় গে
এতিয়া এতিয়া চা আগৰ মানুহে খাইছিলে আগৰ দিনৰ মানুহে কিন্তু আগৰ দিনৰ মানুহে কি খাইছিলে লাও পানীকণ খাইছিলে। এতিয়া নেচাৰেল বস্তু টো খাইছিলে আগতে
আকৌ আছিলে নহয় এইটো কি কয় এ তাৰি নে কি?
অ তাৰি অ তাল গছৰ পা মানে তাৰি সেয়া খাই ক'ত বেমাৰ হ'ব সিহত গোটেই সিহতবোৰ লিমিটত খাই ন, ঔষধ হিচাপে খাই সিহঁতে এতিয়া আৰু এ আমাৰ দিনৰ মানুহ আৰু অ এ খাব লাগে মানে সিহঁতে মানে এতি এতিয়া ধৰ আগতে যোনে মানুহ বিলাকে ধৰ এতিয়া বিয়া ৰ পিছত খাইছিলে আৰু ডাঙৰ ডাঙৰ মানুহবিলাকে খাইছিলে এতিয়া সি অকণি অকণি বাচ্ছা বিলাকে খাবলৈ লৈছে হম উম
এই মাজতে দেখিছো আমাৰ বিহু ফাঙ নাছিলে বিহু ফাংচনত একদম সৰু সৰু পোৱালি ক্লাছ উম নাইন টেন মান হ'ব নাইন টেনৰ পোৱালিয়ে মদ খাই নেকি
বাপৰে বাপ নকবি আৰু আজিকালি পোৱালী বিলাক যে
এইবোৰ বহুত বেয়া হৈ গৈছে দে দিন
বহুত বহুত বহুত বেয়া হৈছে উম সেইয়াই আৰু কি কবি অ আমি নাই এ নাই নাই আমি আজিলৈকে মুখত দি কোনোবাই কব পাৰিব নি কো মুখত দিছো
সেইটোয়ে গাঁৱৰ মানুহে আজিলৈকে দেখা খাই না আমি
নাই নাই আমাক আঙুলি তোৱাই কব পাৰিব নেকি অ আঙুলি কৈ কব পাৰিব নেকি আমি যে খাইছো বুলি
মানে ৰখাব লাগে কোনোবাটো নহ'লে কোনবা ওলাব লাগিব না প্ৰথমতে
এ ওলাব ওলাব এয়া মানুহতো যেতিয়া চবৰে ঘৰত কিছুমান ঘৰত অশান্তি হৈছে মানুহখিনি নোলাব নেকি মানে এতিয়া ধৰ আৰু এতিয়া আমি এটা কাম কৰিব লাগে কি জানো এই সৰু সৰু পোৱালিবিলাকৰ বস্তু কিন্তু এতিয়া বন্ধ কৰিব লাগে মানে তোৰ এতিয়া এতিয়া ওঠৰ বছৰ হৈছে ন আমি বাইশ বছৰৰ পা পঁচিছ বছৰ লিমিট লাগাব লাগে
অ হয় বাৰু দেই
সেইটো কৰিব লাগে আমি
উম আজিকালি বহুত পোৱালকে গাড়ী মটৰ দি দিছে
অ এতিয়া এইটো বেয়া কথা কৰিছে এতিয়া ধৰ কিমান এক্সিডেণ্ট হৈছে দেখিচনে নাই এস্কিডেন্টৰ পৰা নিজে বাছি থকা আৰু এতিয়া ধৰ গাড়ী বিলাক যে এটা লিমিট লগ দিব লাগে মোৰ মতে ইমান স্পীডত চলাব নালাগে
ইমান স্পীডত মানে সৰু বুলি গাড়ী দিবই নালাগে মাক বাপেকে মোৰ মতে বিশ বছৰ ওপৰ হওক তাৰ পিছত গাড়ী পাওক
তাৰ পিছত ক তই এইফিলে যে তই এ আহি পেলাই পাৰ হৈ যায় যে পুতেশপুৰি বুলি কয় যে সেইখন জেগাত সেইখন জেগাতোটো তাত এক্সিডেণ্ট হৈছে, মানুহ এটা মাথা ফালি দিলে, খাই বৈ, অ, মা মাথা ফালি দিলে? বেন ওলাই গ'ল সেই মানুটোক আৰু হস্পিতাললৈ লয় গৈছে সেই মান ত এতিয়া ঘৰখন চম্ভালি আছিলে। এতিয়া সেই চাচোন এতিয়া সি যদি মাথাত হৈছে এতিয়া সি পেৰেলাইজ হৈ যাব মানুহ টো এতিয়া পেৰেলাইজ হলে মানুটো চলিব কেনেকে এতিয়া। ত নিজে কচোন মানে কি জান এই সুৰা পান বস্তু বিলাক অ' সুৰা পান খাই সিহঁতে গাড়ী চলাইছে হয়নে। এ সুৰা গাড়ীখন চলাইছ আমি বেয়া পোৱা নাই গাড়ি দিছে তোৰ ঘৰৰ মানুহে ঘাৰি দিছে পইচা দি। ঘৰৰ মানুহৰ পইচাই কিন্তু তই এ এটা মানুহৰ জীৱন বৰবাদ কৰিলে নাই। সেই সুৰাপান খিনি মানুহৰ জীৱন বৰবাদ কৰিদিলে নাই তই নিজে কচোন নিজে ভাবি চিন
এইবোৰ বেয়া বস্তুটো তো খোৱাটো মানুহও বুজিব লাগে।
অ' লিখাই আছে অ', কিন্তু তথাপিতো খাই কি কৰিছে বুইছ নে তথাপিতো খাই আৰু মানে আজিকালি পোৱালি আজি এ মানুহ বিলাক
এতিয়া কিছুমান আছে হা কিছুমান আছে মানুহৰ ধৰ টেনচনত খাই পৰিয়ালৰ ।
অ', সেইটোৱে আৰু কি কবি এই চবকে এতিয়া দুখ দিবও নোৱাৰো কিন্তু মানে কিছুমান মানুহৰ কাৰণে আমি এতিয়া দুখ দিবলগীয়া হৈছে।
সেইটোৱে কিছুমান মানুহে ধৰ এনেই খায় আৰু মই এগাল মান খাম খাই কিনে মানুহক অশান্তি কৰিম। সেনেকুৱা ভাবে মোৰ পইচা মোক কোনে কি কব।
অ' সেইটোৱে হয় আৰু এই নিজৰ পইচা মই কমাইছো কোনে কি কব এইটোৱে আৰু আৰু মানে লোকক মই এটাই জানো যে কাবাক যদি উপকাৰ কৰিব ন অপকাৰ কৰাও যুক্তি নাই।
সেইটো হয় বাৰু। উম।
তই যদি কাৰবাক অপকাৰ কৰিব নোৱাৰ উপকাৰো কৰিব নালাগে। উপকাৰ কৰিব নোৱাৰিলে অপকাৰো কৰিব নালাগে। হয় নাই?
সেইটোৱে
সেইটোৱে আৰু এ বন্ধু মোক ভাত খাব মাতি আছে ৰ'বা মানে, অ এ নাখাওঁ-নাখাওঁ, অ আমাৰ পোৱালিকো আমি হেৰি নকৰো, বাধা দিম, বুজিছা নাই? অ সেইটয়ে আৰু, আমি সুৰামুক্ত বন্ধ, আমি কায়লে পা ওলাম
উম হ'ব মোক কল কৰিবি, অ'কে-অ'কে উম বাই-বাই।